হেল্ল'
অ' কোৱা
অহ' কোৱা মই এয়া টিউচন আহিলো ৰবা তাইক মানে লিখি লিখিব দিছে এতিয়া মই কাৰণ বোলো কল এটা কৰোঁ তোমাক তুমি ভাত খালা
আচ্ছা ভাততো খোৱা নাই বাৰু খাবলৈ মাতি আছিলে ভোক লগা নাই সেইকাৰণে দেৰিকে খাম বুলি কৈছো
অহ অ ঠিকে আছে দিয়া অ মই খাই ওলাই আহিলো এতিয়া মই খ্ৰীষ্টান বস্তিৰ ফালে আহিলো
অ অ
উম মানে এই অসম অ ঘৰত কৰিব যাওঁ নহলে মানে হেৰি যে যাম নাযায় ন আজিকালিৰ সেয়া বোৰ মানে গ্ৰুপত হলে ডাঙৰবোৰহে যায় কিন্তু সৰুবোৰতো মানে ধৰা স্কুলৰ পৰা আহাৰ পিছত তাহতৰ ইমান মানে হা হয় এতিয়া মোৰ লগত তাই পঢ়িব। দেন তাই হেৰি কৰিব। শুব। শুই উঠি আকৌ ৰাতি পঢ়িব। অসমীয়া।
অ', অ, অনলি অসমীয়াই?
অ', তাইক অসমীয়া কৰাও বাকী বেলেগ ষ্টুডেণ্টও আছে, তাহাতক হেৰি পঢ়াও অল চাবজেক্ট কৰাও আৰু, ক্লাছ ছেভেন' লৈকে অল চাবজেক্ট যায় অকল। এই মানে হেৰিৰ হয়, তাই চেড মেৰিজৰ হয়। হ'লে উম হেৰি নোৱাৰে, তাই মানে সৰুতে এখন অ', তেওঁলোক অৰিজিনেলি বেংগলী বাট, তাই মানে, উম, সৰুতে খন বেলেগ, প্ৰি স্কুলত গৈছিল নেকি। ত' তাতে যোৱাৰ পিছৰ পৰা তাই মানে অকল ইংলিছতে কথা কয়, মই এতিয়া অসমীয়া বুজাবলৈ তাইক মই ইংলিছত ক'ব লাগে।
মানে আমি যেনেকে ইংলিছটো পঢ়ো সিহতে তেনেকে, তাই তেনেকে অসমীয়া পঢ়ে।
অ'।
আমাকতো এতিয়া ইংলিছত বুজাব কাৰণে অসমীয়াত ক'ব লগা হয়
অ', সেইটোয়ে আৰু তাই কি ঘৰতো মানে মাক দেউতাকহতেওঁ ইংলিছতেই তাই লগত কথা পাতিব লগা হৈছে উপায় নাই মানে, সেইখন স্কুলত মানে সোমোৱাৰ পৰা ওলোৱালৈকে মানে, ইংলিছত কথা পাতিছিল। তাই সেইকাৰণে মানে অসমীয়াতো নাযা জানে।
কিন্তু শিকাব লাগিব ন', নহলে প্ৰব হৈ যাব।
এতিয়া ধৰা তাই ক্লাছ ওৱানত ন', গতিকে শিকাই আছো তাইক, কিন্তু ইয়াৰে পিছতো তাইক ধৰা হেৰি কৰিব লাগিব।
অ' ওৱানত যৰি বাৰু ইমান প্ৰব্লেম নহয় হয় মানে অলপ বহুত বছৰ আছে শ কি বলে, কিন্তু তথাপিতো দিয়া অভ্যাসটো অকমান
অ' আৰু এ এতিয়া মানে তাই বুজি পায় কিছুমান অসমীয়া বাত তাই কব নোৱাৰে। ত' সেইকাৰণে মানে ধৰা এতিয়া অ আ ক খ শিকাইছোৱে নাজানো আৰু কিমান দূৰলৈকে যাই পাৰা হয়।
উম।
সেইটোৱে।
এতিয়া অ আ ক খ পাৰিছেনে?
অ' পাৰে। পৰীক্ষা গ'ল ন' সিহঁত তৰ সিহঁততো পৰীক্ষা জানাইচোন বহুত ঘনে ঘনে পৰীক্ষা হৈ থাকে তাহাঁতৰ, এইমাহ আহ জাষ্ট ধৰা যোৱা সপ্তাহত তাইৰ পৰীক্ষা শেষ হল অসমীয়াত হেৰি পাইছা আহ পঞ্চাছৰ ভিতৰত ফৰ্টি নাইন পাইছে।
ভালে পাইছে।
এটা ভুল কৰিছে কি হেৰি নাম এ একৰ পৰা দহলৈকে নাম্বাৰ লিখিব দিছিলে আহ তাই সদায় মানে চয়টো মই তাইক, তাই চয়টো মানে সদায় পাহৰে হা। ত মই তাই সেইটো হে এই চব ত দেখাই দিওঁ দন্তিয়া দ। নহয় মধণিয়া ণ। দ হিচাপত দেখাইছিলো। টো, লিখি তাইৰ মাত্ৰাডাল দি থৈ আহিছে। আৰু তিনি অ' আৰু তিনিত এ, তিনিত মই দিন্তিয়া ত' অ' অ', দেখাইছিলোঁ তিনিটোতো তাই মাত্ৰাডাল দি থৈ আহিছে। তিনি আৰু ছয়।
সেনেকে লিখি মাত মাত্ৰা কেইডাল দি, মাত্ৰা কেইডাল নিদিলে তাইৰ হৈয়ে যায়, মাত্ৰা কেইডাল দি আহিছে, তাইক যে, মই সেনেকে মনত ৰাখিব শিকাইছিলোঁ, তাই মানে পৰীক্ষাটো সেইটো ভালকে মনত ৰাখি থৈ
অ'
সেইকাৰণে। হুৱাত হেপেন? ৰাইট হোৱাই। তাইক মানে, অসমীয়াত যদি মই গালিও দিওঁ বা কিবা কওঁ তাই মোৰ মুখৰ ফালে চাই থাকে। বুজি নাপায়। তাইক হিন্দী চাগে। অকমান বুজি পাই। মা এনে তাহাতে অ' অৰিজিনেলটো বেংগলী হয় বেংগলীও বোজে। তাইক যদি মই কওঁ তুমি অসমীয়া শিকিবানে তাই কি কয় জানা। মাত বেংগলী। গাৰ্ল হ'ব বিচাৰো। আই ওৱানট টু বি এ বেংগলী গাৰ্ল এতিয়া, মই এনেকে কলো ইংলিছত কলো যে তাই চাই হহি আছে।
অ'।
তেতিয়াৰ পৰা যে অসমত কৈছো, অকে ৰাইট। ইংলিছত কলে মানে বুজি পায় আৰু। অসমীয়ত যিমানে নকওঁ। একোৱে বুজি নাপায় কিন্তু, এনেকুৱা হলে বেয়া হয় ন তাইৰ বিগিনিং টোতেই মানে, ইংলিছটো ইমান গ'ল আৰু তাই মানে এটা বেয়া হ'ল স্কুলতো হেনো তাই লগ। নহয় কোনো। তাই কয় আৰু আহিম মেম‌ অ'। মই ইংলিছতে কয়। স্কুলতো মোৰ কোনো লগ নহয়। কোনেও মোৰ লগত কথা পাত
কাৰণ চবেইতো ইংলিছত টকিং কৰিব নোৱাৰিব ন' তেনেকে। উম, কমিউনিকেচনৰ প্ৰব্লেম হৈ যাব। পিছতকৈ।
উম হব।
উম।
কাৰণ এতিয়া তাই গুৱাহাটীত আছে ন, পিছত অহ তাই বেলেগ য'তেই নাচব গুৱাহাটীতে থাকিব বাৰু। কিন্তু গুৱাহাটীত ত অসমীয়া ক'ব জানিবই লাগিব। এতিয়া দোকান এখনত যাই তাই ফৰ ফৰাই ইংলিছ ক'লে মানে কি দিব
সেইটোৱেতো মানে যিমান মডাৰ্ণ হলেও নিজৰ ভাষাটো জানিবই লাগিব ন।
জানিবই লাগিব যিহেতু এইটো জেগাত আছে তাই এইটো ক এইটো জানিবই লাগিব। মই এতিয়া অসমত অসমীয়াত কথা ক'লে তাই বুজি পায়।
অহ।
কেতিয়াবা পায় আৰু ইমান নাপায়।
অ অ। তাই মাক বাপেকো লাই লাহে লাহে অ অসমীয়াত কথা পাতিবলে ল'ব লাগে আৰু।
সেইটোৱে অ তেতিয়া মানে তাইও পাৰা হ'বগে
উম যিমান বেলেগ লেংগুৱেজ হলেওতো অসমীয়া অসমত থাকিলেতো অসমীয়াত সেইটোয়ে মেইন আৰু
অ আজিকালিতো অফিচ কাছাৰীটো চাগে অসমীয়াটো কম্পালচৰি কৰি
উম ধ্ৰুপদী ভাষাৰ হেৰি এনে আখ্যা দিলে ন
অহ
এতিয়াতো চবতে হব
উম ভালে হয় বহুত অপমান খাইছ ছো নহ'লে আমি অসমীয়াত মেজৰ লোৱাৰ পিছত
তাকে যেতিয়া অসমত ডাইৰেক্ট একদম অসমীয়া ভাষা কম্পালচৰি কৰি দিব নহয়
ভাল পাইছো মই তথাপিও টেটত কৰিছ ছে ন কিছুমান ধৰা সেৱাবোৰত
আৰু আজিকালি বহুততে কৰিছা। আগতে অসমীয়া চাবজেক্টটো নল'লে অল্টাৰনেটিভ ইংলিছ বুলিও থা
আছিল অ।
অ এতিয়া বোলে অসমীয়াটো কম্পালচৰি হ'ল হ'বলা চবতে।
ভালে পাইছোঁ। ক্লাছ নাইনৰ পৰাও চাগে চি বি এছ ইত কম্পালচৰি কৰি দিছে।
অ আমাৰ তাতে মানে ইংলিছ ইস্কুল এখন আছিলে। তাতে মানে আগতে হেৰি অল্টাৰনেটিভ ইংলিছটো ল'লেই হৈ যায় অসমীয়া নল'লেও হয়।
হাই ছেকেণ্ডাৰীত।
এ মানে ক্লাছ টেনলৈকে।
অ অ।
মানে সৰু পাই সৰুৰ পৰাই আৰু অল অল্টাৰনেটিভ ইংলিছহে পঢ়িব পাৰি মানে।
অ।
তাৰপিছত মানে সিহঁতি মেট্ৰিকতো সেই অসমীয়াতো নিদি অল্টাৰনেটিভ ইংলিছহে দিয়ে মানে মানুহ বিলাকে।
উ।
তাৰ পাছত এতিয়া উঠাই দিলে এতিয়া চবেই অসমীয়া পঢ়িবই লাগিব। কম্পালছৰি।
ইট ইজ ইন মাই বেগ, দেট ছাইড। ভালে পাইছো। মানে হেৰি কৰে যে ৰাবাৰ ইৰেজাৰ। হা। তাৰপাছত কি বুলি কয় এইটো আৰু হা ইংলিছ মিডিয়ামৰ খিনিয়ে আগতে মানে ধৰা নাইন টেনত নাছিলে যে সেইকাৰণে সিহঁতে ডিপ্ল'মা কৰ্চ কৰিব লগা হৈছিলে পিছত। মই মানে এগৰাকী বা লগ পাইছিলো তেওঁক মানে তেওঁ তে অ চি বি এছ ই ৰে কেভিত আছিল তেওঁ। ত কেভিত তেতিয়াতো নাছিলে। অ অসমীয়াৰ চাব্জেক্ট ছিল দেন তেওঁ মানে বি এড কৰিলে। কটনৰ পৰাও তেওঁ এম এছ চি কৰা। টেট দিব সেইকাৰণে তাহাঁতক ক্লাছ টেনত অসমীয়া চাবজেক্টটো কম্পালছৰি কৰি দিছিল ন। তাৰ পিছত তাহাঁতক এখন ডিপ ডিপ্ল'মা ক'ৰ্ছ কৰিব দিছিলে। সেই ডিপ্ল'মা ক'ৰ্ছটোত তাৰপিছত এটা কৰোতে হেৰি হ'ল উম। মই তাইক পঢ়াইছিলো। কুৱেছচন আনছাৰবোৰ লিখাই দিওঁ বা চেপটাৰবোৰ বুজাই দিওঁ। ইয়াৰ পিছত তাই নিজে লিখ হে আৰু সেনেকে কৰাই কৰাই তাইক প্ৰথম ক অ মানে তাইৰ টাইমত ইমান কিয় কষ্ট হ নাই কাৰণ তাই ডাঙৰ হ'ল ডাঙৰ আছিল ন। গতিকে তাইক অ পিছৰ খিনিও মানে শিকোৱাত মোৰ একো কষ্ট হোৱা নাই বা কুৱেশ্যন বুজোৱাতো ইমান সেৱ হোৱা নাই বুজাই কিনে ল তাৰ পাছত লাষ্ট ইয়েৰ তাই ডিপ্ল'মা খন ওলাই ললে কিন্তু মই গম নাপালো তাই টেটৰ আছিল নে টেট দিবৰ কাৰণে তাই অসমীয়া ডিপ্ল'মা ললে আৰু তাই তাৰে ধৰা এ ৰিচেন্ট লৈ
উম।
ক তাই হেৰি ৰিচেণ্টলি দেখোন বিয়া হ'ল তাকো বিয়াও হৈছে হেৰিত বিহাৰত।
বিহাৰত?
অ। ত তাই টট কিয় দিয়ে মই সেইটোৱে বুজি নাপালো আছাম টেটত মানে অসমীয়া চাবজেক্টো কম্পালচৰ আছে চি ততটো নালাগে বাৰু চেন্ট্ৰেলৰ যিহেতু তাৰ পাছত তাই কিয় জানো কেঠ তাৰপাছত তাইচোন বিয়াও হ'ল বিহাৰ উম বিহাৰীয়ে আছিল বাৰু তাই বিয়া হ'ল বিহাৰত ডিপ্ল'মাখন কৰিলে কি কৰিব তাই যদি তাতেই থাকে।
তাকে!
নকৰিলেও হল হয়।
উম। ঠিকে আছে দিয়া।
অহো সেইটোৱে।